হ
এই মেখেলা চিলাব দিয়া আছিলে বেলেগৰ, সেয়া চিলাই আছোঁ মানে চি লাব সময়ো পোৱা নাই এইকেইদিন। আজি বোলো বহোঁ আৰু ইমান গৰম।
আজি ৰ'দ কেনেকুৱা। দুবাৰ - তিনিবাৰ কাপোৰ ধুই আছোঁ, পুৰা শুকাই আছে।
ওলাই আছা নে কি কাপোৰ ধুই আছে?
সতক্কে এবাৰ চাদৰখনে ধুলোঁ আৰু এইটো পেচাপ
উম, আজি জেঠ আজি জেঠ। যেইবাৰ কাপোৰ নধোৱা, শুকাই যাব আ। আমি বাহিৰতে ওলা নাই।
গোটেই সোপাতকে আজি ৰ'দ কেনেকুৱা বা!
আজি বহুত গৰম। ভিতৰতে একে বিচনা কাপোৰ সপাকে গৰম উম।
মই নেমু আচাৰ অকণ বনাম বোলো। তই নেমু আচাৰ বনাইছিলি নে?
আচাৰ মই বনোৱাই নাই।
নাই, কাটিলো। কাটি পেলাই বৰ শুকুৱাইছোঁ, হালধি নিমখ দি ছোঁ।
অ'।
তাৰপিছত সেয়া চব দি তাৰপিছত ধুনীয়া, সৰিয়হ, কালজিৰা লং, ইলাচি এইসোপা দি পেলাই সেয়া গোটেই সোপাক মিক্সিত গুড়া কৰি থৈ দিছোঁ আঁ। তেনেকুৱা লাগে বোলে খাই চাওঁ।
হম হেৰি চিচাৰ বটল
হম।
চিঁচা বৈয়ামত থলে ভাল হ'ব বেছিকে। উম, উম। মাহীয়ে বনাই নহয় মাহীক সুধি চালেগে আৰু পাৰা যাব নহয় কেনেকে বনাই।
মাহীয়ে নেমু আচাৰ বনাইছে ধুনীয়াকে।
ধুনীয়া লাগিছিলে খাই।
হু বনাই আছে মানে। বনাই হ'লেই মানে।
বনাই হ'লে মানে তেলখিনি গৰম কৰিছো ঠাণ্ডা হব দিছোং আ এতিয়া নেমুখিনি বাকী দিম হৈ যাব।
বা মই অকমান দিয়ে পথাবি পিনে মই ছা। মই আও আনিম বুলি ভাবিছো হে নেমু আচাৰ বোলো বনাও তে গৰমত ধুনীয়া হ'ব নেমু আচা
কা ঠত
ববীহেতৰ বোলে নেমু আছিলে বজাৰ দিনা কালি বজাৰ দিনা গৈলৈ আনিমগৈ বোল ফোন কৰি আছিলো ম দ দাঁতৰ বিষত উম। উ ৰিচিভে নকৰিলে বোলে শুই আছিলে।
উম।
অ, বোলো নেমু আচাৰ অলপ বনাব লাগিব অ, বোলে কালি অকলে বজাৰ গ'লো নহয়।
সেয়া দেহাই জানে
চেমিচ আনিলো সেয়া দুটা হবলা গৰমত পিন্ধিবা। কা নাই তেনেকুৱা চেমিছ। তাৰছত আৰু চেন্ডেল এজোৰ আনিলো আ ইহতে দে দুইটা আইচ ক্ৰীম খাই আইচ ক্ৰীম দুটা আনিছোঁ।
কালি মানিলোঁ অ,
চেন্ডেলজোৰ আনিলো আৰ সেই সদায় পিন্ধা নহয় আৰু লৈ ভাবো গ'লে ক'বাত পিন্ধি যাম আ বুলি‌।
বিয়া হৈ কেতিয়া যাবি
উম, কাইলৈ যাম কালি গৈ কালিয়ে আহিম আৰু। সেয়া ম'ম মামাহতৰ চাহ খন চিলাই পেলাই দি পঠালে হল মই দিম নহয়। বুধবাৰে দিনা নহ'লে দিব যাম
উম, বুধবাৰে লৈ যাম দে।
অ, বুধবাৰে লৈ গ'লে দি দি পঠাই দিবি
ব্লাউজ কেইটা চিলাব লাগিব বু এটাও চিলোৱাই নাই চিলাম সেই বোলো কিনধিছেছ আৰু।
উম। মই সেয়া হেৰিছিলাম সি বোলো বহীখন চাই আছে কাটিং ব্লাউজ।
নিজে চিলাই লওঁ মানে এবাৰ বোলো শিকি অ আহা এ নিজে চিলাই নাই এবাৰ বোলো নিজে কাটি নিজে চিলাই লওঁ তে তেতিয়াহে পাৰিম গৈ বোলো। আই দিয়াই দে দিবলৈ। সে মেখেলা এখন ফলচ লগাব দিছে ফলচ লগোৱা নাই যে। তাকে মানে চিলাই কৰি থাখিলে ইমান গৰম দিছে ঘৰকে টাপটোহে লাগে আৰু।
উম।
ভাত কিহেৰে খালে?
ভাত এ ৰঙালাও অ' ৰঙালাও আগ, কঁঠাল গুটি।
উম।
হে।
উম।
তাৰ পিছত পটল, ভাত কেৰেলা ফ্ৰাই।
উম। আমাৰ দালি কোমোৰা জালি দি। তাৰপিছত কালি এয়া মাছ আনা মাছ, পিঁয়াজ দি পেলাই ভাজি দিলে। গৰমত পানী দিয়া ভাত খাবলৈ হে মন গৈ আছে।
টানি দিয়া ভাতহে খাম এতিয়া পটলে, ভাতকেৰেলাই ফাই কৰি থৈ দিছো।
হোম।
পানী দিয়া খামগে আৰু
দেহাটো বেমাৰ ভাল হৈছে?
উম, ভাল হ'ল।
ওম।
এ চেয়াৰলেক্স কালি আনিছো আৰু খুৱাই দিছো আৰু। খালি চেয়াৰলেক্সটো বেলেগ, বয়সৰ অনুপাতে হৈ চাগে। এইটোত মানে চব দিয়ে। চাউল তাৰপিছত আকৌ এই মূলা, শাক-পাচলি সেউজীয়া কিবা সেৰি ওলাইছে।
এতিয়া আনাটো বেলেগ।
এতিয়া অনাটো বেলেগ গাজৰ
আ, তাৰ আগৰটো বেলেগ আছিল।
আগৰটো বেলেগ আকো, ছয় নম্বৰটোহে আনিছে আকৌ।
এতিয়া কেই নম্বৰ, সাত নম্বৰ।
আঠ-আঠ।
আঠ নম্বৰ, অ', তাৰ বয়সটোও চাইহে আনিব আকৌ।
বাদাম কেইটামান আনিছিলে কালি তাকে খাই আছো। বাদামৰ চাটনি বনাম বোলো। বৰধুনীয়া লাগে বোলে। উম, মই আনিব দিলুং বাকলি থাকা উম, এ পেকেটত থকা আনিছে, ইমান ভালে নালাগে খাই।
পেকেটত থকা খোপা আগতে আনি থৈ দিয়া হেৰি হয় যে, এতিয়া, অ', বাকলি থকা আনা হয় গুচাই বোলে, বাতিতে ধুনীয়াকে পিচিবলৈ খাব পৰা গ'লে হয়।
সেইকেইটা ভাল লাগে এবাটি-এবাটি খাই।
অহ।
নহ ইমান ভালে নালাগে।
উম। দেহা কি কৰি আছে?
সেইজনে, দীঘল দি আছে উ, গা পা ধুই ললে। এতিয়া পঢ়িব ধৰোতে কিতাপে হে পঢ়ে না, তুপনিয়াই যাব চাগে। পঢ়া সময়ত।
উম, অ', শুই আছে। কি খেলি আছে আৰু, কথা পাতি-পাতি। এ আইতাকৰ লগত, আইতা তোমাৰ পাপা অহা নাই।
কোনে?
হে আইতাকক কৈ আছে দেহাজনে আইতা তোমাৰ পাপা আহা নাই। মোক-মোক দিয়া। আইতা কোন পাপা-আইতা, পাপা-আইতা তোমাৰ পাপা আহা নাই। মই ফোন কৰিম দিয়া। তাৰ পিছত হেল, হেল্ল', তুমি আহা নাই আইতা মাতিছে। সেয়া কথা পাতি আছো মোৰ পাপা আহিলে। আহ নাজানো এতিয়া খেলি আছে কথা পাতি আছে এনে মোবাইল লৈ হলো। কি কৰিছা তুমি? মই এনে আছো আৰু তুমি মই এনে আছো। নাম খালা খাও খালো। কি খালা বুলি ক'লে ডালিমাহ খালো। এনে মানে মালটো লৈয়ে লৈ। চলি আছে আৰু দুখ ললে টোপনি গলে অলপ গৰম বিচনাত টাপ উঠি গল উঠিলে উঠি পানী বিস্কুত চত খাইছে আহ পানী বিস্কুত বেমাৰ ভাল হৈছে যে এতিয়া ভোক লাগ হৈছে এ সে সকালে
কি
আকৌ কুৰ্ষা পিছলে যে জডিছ হেৰি ঔষধ চিৰাা মিঠা নালাগে জানো লিভাৰৰ কাৰণো কাম দিয়ে যে। দি বিভাৰৰ কাৰণে সেনেকুৱা হয় ন।
উম,
হে এটা ভোক লাগিছে চাগে।
এইকেইদিনটো মই কালি যোৱাকালি আকৌ ৰাতি ঔষধ খুৱাই দিলো যে দিনত আজি দিনত খুৱাই নিদিলো। কেৰা ভুব লাগিছে গা বল ভাল হৈ হৈছে যে বেমাৰ খুব ভোক লাগা হৈছিল।
যাই ব খালে ভোক লাগে না।
কা খালে হয়ক্ষ হয়য সোনকালে আৰু খায়।
উম,
আমাৰ তাক অননাই নাই ডাঙৰ সবাহ আনিব লাগিব এটা মানে হেৰি তাক পাই থাকো কেতিয়াবা মাজে মাজে যেনে মাছ মাংস খালে হজম নহয় সিহতৰ স নাই নহয় পকে।
মচ গেবাৰ আনো সিহতে নাইকিয়া হলে মই আনি থৈধিব লাগিব। এটা আনি থৈ দিলো মই। কেতিয়াবা মাজে মাজে খুৱাই দিও আৰু কেতিয়াবা নুখাও তেনেকুৱা মানে। ডাঙৰ হৈছে সেইে মাংস খালেকে হজম নহয় যে। বা কিবা কোনো কিবা কিবি চানা তানা কিবা খালেগে হজম নহয় নকিয় যদি যোৱা নিচিনা নিচিনা হৈ হৈছে সেই তেতিয়া মই খুৱইটেঙা ত যেনে আগতে খুৱে থাকোচোন। হজম নহয় পেটটো ডাঙৰ হয় বুলি। অ, হজম হ এই গে বাতো খোৱালীকে ধুনীয়াকে লেট্ৰনেও কৰিব হজম হ'ব যে।
সটো উপ - উপাই দিছো গ
উম, হজম হ'ব।
চফকণ বোলো বনাই লও কাটি পেলাই ৰ'দত দি দিছো শুকালে
নো মানে হেৰি কৰি দি চক কাটি - কাটি ধুই পেলাই কাটি - কাটি ৰ'দত দিছো।
প্ৰথমতে হেৰি ভালকে ধুনীয়াকে পৰিষ্কাৰকে ধৰি লৈছো আ ধৈ লৈ পেলাই পানী খিনি শুকাব কাৰণে ৰ'দত দি দিলো। পানী খিনি শুকোৱাৰ লগে - লগে আকৌ টুকুৰা টুৰা কাটিছো কাটি পেলাই শুকান বাচনত লৈছো আনি ভিজা এ বাচনটোত কাটি পেলাই পানী হেৰি এয়া পানী নহয় আৰু। পানী লাগে থ পানী লাগি থাকিব নালাগিব।
অ',
শুকুৱা টুকুৰা কাটি পেল নিখ হালধি সানি পেলাই আকৌ' দত দি শুকুৱাই চোঁ আৰু। শুকালে এতিয়া আহে তেল গৰম হৈছ তেলখিনি ঠাণ্ডা পৰিলে এতিয়া নেমু খিনি দিওৰা দি কৰি পেলাইহে হেৰি ধনীয়া গুট দি সৰিয়হ পিচি পেলাই থৈ দিছো সেই কোবা দিওঁও মিলাই।
উ এই মিলাৰ পিছত আকৌ সেই ভিনেগা মানে নাই জানো ভিনেগা
ভিনেগাৰ অনা নাই ভিনেগাৰ আনিব লাগিবহে।
অ ভিনেগাৰ অকমান এইয়া হোটেলতো পুৰা দোকানতো পোৱা যাব নহয় অকললেগে এনেকুৱা
অলপ তটা ওপতে দি থৈ দিলে একো নহয় ন।
নাই দিন দিন যাব দেতিয়া ভিনেগাৰ দিলেগাৰ তাৰছা আকৌ অহ, তাৰপিছত ভিজা চামুচ নহয় আপু দি থলে হ'ল। এতিয়া অ নাই। হেৰি গাপ লাগিলে তেতিয়া টেঙা এটা উঠিছে তেতিয়া বেছি খাই ভাল লাগে। তিটিকি তিটিকি ন এইটো মাহিন কোৱা মতে। টিকেট টিকো লাগিলে ত মান আশা গ। আৰু বা নেমু কিছুমানে কয় যে নেমু বাকলিটোো তিতিিকি লাগে মানে তিতা লাগে যে। খাই ভাল নালাগে বুলি কিন্তু তেওঁ সেইটো চাদ। তেটাও বেলেগ মানে আচাৰ চাপ যেন লাগিবই তি টিকি বা তিতা লাগি।
নালাগে তেতিতা মাহীয়ে দিছিলে নহয় খাই ভাল লাগিছিল মাহীয়ে বনোৱা সেই কিবা লাগে নে নহয়।
অ মোক কোৱা নাই নহয় বনোৱা মই মাহী কৈছো নহয় মই গলেকে লৈই আনিম বনাই থৈ দিছে বোলে। তাকে এতিয়া বোলো স্কুল। মটিংখন হৈ হৈ যোৱাৰ পিছত যাম আৰু ক'বাত বৃহস্পতিবাৰ নহ'লে শুক্ৰবাৰ মানে যাম। আমাৰ দুদিনমান খাৱা যায়।
এতিয়া কালি বিয়াত যোৱাৰ ভাই মানে দেওবাৰে থাকিম বুলি ভাবিছিলে এতিয়া গাড়ী ঠিক কৰি। দিছে যে মামাহটোৰে ডাঙৰ মামাহঁতক সিহঁতক মাতিছে যে তাৰ পাছত সি এহাজনী যাব মানে জীয়েকলক যাব দিছে আমাৰ তিনটাকেহে গাড়ী ঠিক কৰি দিছে। তবলোক গাড়ী ঠিক কৰিৈ দিছে যে মানে দিনদিয়াকৈ গৈ দিনদিয়াকে আহিব পাৰিম হয়। ৰাতিপুৱা সোনকালে যাম আৰু দটামান বজাত তাছত ধুনীয়াকে খাই বৈ ল। এয়া সৰা তিনিটা চাৰিটা মান বজাত গুচি আহিব পাৰিম আৰু মানে। ঘৰখন বিয়া হব। অহ হবলে নহ'লে। হেল্ল'
তই কাটি দিয়া নাই কাটি দেচোন।